হেল্ল'
অ' কি কৰিছা?
এয়া, শুই উঠিছো। তুমি?
মই ভাত পানী খাই উঠি পেলাই তাৰ পিছত বাহিৰত কাপোৰ কেইটামান আছে সেইকেইটা আনিবলৈ, আনি পেলাই, লৈ পেলাই এই অকমান বিচনাতে বাগৰিছো।
আজি ভাত খোৱা দেৰি মানে
দেৰি, এ মানুহ দুনু আহি থাকে যে!
অ' মানুহ আহিলে আকৌ, মানুহ বহাই ভাত খাবলৈও বেয়া লাগে নহয়।
বেয়া, বেয়া। তাৰপিছত মানে কি হ'ল আৰু মানে মই গ্লাছ পেইণ্টিং কৰে যে!
অ'
কৰো মানে, মাজে সময়ে।
অ গ্লাছ পেইণ্টিংও কৰা নেকি?
অ'
এতিয়া এনেই কিহৰ কৰি আছা, মানে বনাই আছে চানে
অ', মাজে সময়ে বনাও। এতিয়াও বনাই আছো বাৰু। এ মানে, উম!
ওপৰত বনাই আছা?
এ মিকি মাউছ।
অ'
এনে কি মাছা মানে বহুত ধুনীয়া হয় এনেই বনালে
অ'
তুমি কেতিয়াবা বনাবাচোন!
বনাই চাম বাৰু। আকৌ এয়া কালাৰ চালাৰ কি লোৱা? ইউজ কৰা?
মানে কি। জানা গ্লাছ এখন কিনি আনিব লাগে। গ্লাছ খন অকমান একেবাৰে কম দামীখন নহয়, তাতকে অকমান ওপৰ খন কিনিব লাগে। ইয়াৰ, গ্লাছতোতো গ্লাছ
ফৰ্ নিচিনা অ'
তাতো নালাগে বাৰু কিন্তু মানে তাৰপিছত কিনি আন বোলে গ্লাছত কৰা কালাৰ পাই মানে
অ
সেই কালাৰটোত তুমি আৰু এটা ব্লেক কালাৰ পাই মই তোমাক বাৰু মোবাইলত পঠিয়াম বাৰু তুমি চাবালে ব্লে অ ব্লেক কালাৰ পাই ব্লেক কালাৰ ব্লেক কালাৰটো দি সেনেকে মানে বাউডৰীটো বনাই লব লাগে মানে যিটো আঁকিচা তাৰ বাউণ্ডেৰীটো মানে ফিমটো বাউণ্ডাৰীৰ কথা কোৱা নাই
এই অকল অকাটোৰ বাউণ্ডৰী
অ মো বাউণ্ডৰী বা মানে গোটেইতো সেইটোৱ আঁকি লব লাগে মানে তাৰ মাজে মাজেহে কালাৰ খিনি দিয়া যায় মানে আৰু প্ৰথমতে মানে যেতিয়া নহয় নহয় ৰবা মানে বহী এখনত তুমি আমিও যেনেক সেই টেষ্ট টেষ্ট কৰা বুলি কয় যে কি বুলি কয় এইটোৰ ওপৰত সিটো এনেকে ফেব্ৰিক কৰিলে যে কাগজ এখনত আঁকি থৈ নলওঁ জানো আগতেতো কাৰ চিনদাল। কেৰাচিন তেল দি পেলাই যে আমি বহীখনত দুত আঁকো যে কিবা আঁকিলে
অ মই তেনেকে মই মানে ইমান ছবি আঁকিব নাজানো আঁকি পোৱা নাই নাই যেন তেন আগতে স্কুলত থাকোতে প্ৰেক্টিকেলৰ বা এয়া ছবি যেন তেন আকো আৰু
অ কিন্তু মানে ইয়াত কি হয় তেনেকে মানে আঁকি লব লাগে কাগজ এখনত আঁকি লৈ গ্লাছখননত যে এতিয়া কা কাগজখনৰ ওপৰত থৈ দিয়া যে গ্লাছ খনে তেতিয়া তোমাৰ ইফালৰ পৰা সিফালে ধৰিব পাৰি ধৰিব পাৰিলে মানে কি হয় অ মানে নাই চাই নহয় তাত থৈ ওপৰকৈ গ্লাছখন ওপৰত থৈ পেলাই মানে ক'লা হেৰিটোবেদি বাউণ্ডেৰীটো আকি ল'ব লাগে মানে
অ
আঁকি লৈ পেলাই তাৰ মাজ মানে বাউণ্ডাৰী বুলি নহয় গোটেই ছবিটোৱে আঁকি ল'ব লাগে উম আঁকিলো তাৰ মাজত মানে কালাৰ খিনি বহাই যাব লাগে ৰং খিনি আৰু ৰং খিনি ভৰালে তেতিয়া ভাল নালাগে তাৰ তলত এখন পেপাৰ পাই মানে সেই পেপ পেপাৰখন দিব লাগিব মানে গ্লাছখনৰ যেতিয়া তুমি আঁকি কমপ্লিট হৈ গ'ল শেষ হৈ গ'ল আৰু তোমাৰ শেষ হোৱা তাৰপিছত সেই পেপাৰখন তলত ভৰাই দিব লাগিব মানে তলত ভৰাই পেলাই তেতিয়াই ফ্ৰেমটো বনাব পাৰি তেতিয়া সেই পেপাৰখন মানে এ সোণালী ৰঙৰ পাই আৰু অ এনেকুৱা ধৰা কি কালাৰ আছিল ৰঙা ৰঙৰ নিচিনা পায় অ সেইখন যেতিয়া তলত ভৰাই দিব লগগীয়া হয় তেতিয়া ভৰাই দিয়াৰ লগে লগে এয়া মানে সেই যোনটোত তুমি দিছিলা কালাৰটোত তাত মানে চাইন কৰে মানে সেইটো জিক যাক কালাৰ মানে কালাৰটো পেপাৰখনৰ
অ
সেই পেপাৰটো বঢ়াই দিয়াৰ লগে লগে কালাৰিং মানে আহি যায় মানে গোটেই কাৰণ তুমিতটো তাত বেলেগ বেলেগ কালাৰ কৰিবা ন বেলেগ বেলেগ ৰং কৰিবা তেতিয়া মানে কালৰ তো ৰং উঠি আহে মানে বহুত ধুনীয়া লাগে আৰু তুমি যদি ভাবা যে এতিয়া তুমি কৃষ্ণৰ এখন ফটো বনাইছা তেতিয়া তুমি বালিছ অনন্দা দি পেলাই ওপৰত দি দিলে আৰু তেতিয়া মানে এনেওতো কৃষ্ণ পাগৰি হওক বা বাহীটো হক বা তেওঁ জুয়ে মানে হাতত পিন্ধা গহনা খিনি হওক সেইখিনিটো অকণমান জিলিক শিকিব লাগিব ন অ সেখ খিনিত তুমি পালি চান্দা এই ৰং টো দি পেলাই তাৰ ওপত বালিচন্দ অকমান ছটিয়াই দিলেই হ'ল মানে তেতিয়া মানে বহুত ধুনীয়া লাগে দেখিবলে
মই বাৰু আঁকি চোৱা নাই এবাৰ ট্ৰাই কৰি চাব লাগিব ৰবা
চাবা মই তোমাক বস্তুখিনি দিম বেছি বস্তু একদমেই নালাগে মানে তুমি ধৰা অ বস্তুখিনি ধৰা তোমাৰ তিনিশ মান টকাৰ ভিতৰত আহি যাব মই গিলাচ খনৰ কথা কোৱা নাই তিনিশ মান নে মই এনেইহে কৈছো অনুমানহে কৈছো এশ বিশ টকা মান চাগে মেইন কালাৰ খিনিত ৰং খিনিত লাগিব আৰু যোনটো কলা সেইটো সেইটোত চাগে সত্তৰ আশী টকা কিবা এটা লাগিব সেইটোৱে অ বেছি পইচা ন আৰু এইখনত কাগজখনত যোনখন কাগজ ক সেইখনত তোমাৰ ত্ৰিছ চল্লিছ টকা মান ল'ব
অহ
অ সেইয়াই গ্লাছখন কিনি ললে গ্লাছখন পঞ্চাশ ষাঠি টকা কিবা এটা লয় যদি সৰু হয় মই মা অ আঁকি চাবা মই মাজতে আঁকিছিলো এ এজনী ছোৱালী মানে এনেক এ চুলি খিনি তে মানে মুখখন আৰু চুলি খিনি আৰু চুলি খিনিত মানে ফুল গুজি থোৱা
অ
সঁচাকে বহুত ধুনীয়া হৈছিলে মানে
মই এবাৰ আঁকি চাম ৰবা কেনেকোৱা হয় প্ৰথমতে তাতো বাৰু এনেও ভাল নহয় নহয়
অ মই এইটো শিকি মই এইটো শিকিছিলো এজনী বায়ে কৰিছিলে বায়েক কৰোতে তাই মই আঁকি থকাহে দেখিছিলো
উম
আকি থকা দেখিয়ে মই মানে গমে পাইছো লৈ ন কি কি ৰং লাগিব কি লাগিব আৰু মই চ চাই পেলাই এদিনতে শিকিলো মানে
ৰংটোতো চাগে ৱাটাৰ কালাৰৰ নিচিনা হ'ব
অ অ মানে তেনেকোৱা নহয় ৱাটাৰ কালাৰ নিচিনা নহয় ৰংটো হয় এটা টিউবত থাকে অ মানে এই যে অ চকুত দিয়া ঔষধটো কেনেকোৱা হয় সেইটো যেনিবা গোল যেন তোমাৰ চেপেটা নিছিনা না তেনেকুৱা হয় মানে যোনটো বাউণ্ডৰী বনাই সেইটো মানে ধৰা এনেকুৱা মলমৰ নিচিনা মানে ধৰা সেইটো তেনেকুৱাই সেইটো এনেকে হে তুমি মেহেন্দি নিচিনা সেইটো ধৰা কিন্তু অ ডাইৰেক্ট আঁকি এনে এনেকে থব পাৰি তুমি ধৰা খুলি দিব বিচাৰিলেও সেইটো চুলিখিনি দিব পাবা এই পনীয়া কালাৰ দিব পাৰে এইটো অ মানে এইটো পনিয়াই থাকে মানে যোনটো মাজে মাজে দিয়ে যে যে ৰংটো একেবাৰে পনীয়াটো নওক অকনমান দাঠ পনীয়া তেনেকুৱা থাকে গতিকে অ সেইটো মানে দি গ'লে এনেকে দি দিলে আৰু কাৰণ তাক আঁকিখিনিতো কলাটো দি ধৰা আঁকি থোৱা থাকে গতিকে স সেই পনীয়া কালাৰটো ইটোপ পৰা সিটোলৈ গুচি নাযায়
অ
স একেটা একেটা জেগাতে থাকে একে ধৰা কাৰণ সেইটো দি থাকেই তুমি য'ত যিটো ৰং দিব বিচাৰা ৰং দি দিলেই হ'ল
উম
এইটো গম পোৱা গ'ল ধৰা মানে ধৰা এপাক ফুল আঁকিছা তুমি ফুলপাহত প্ৰথমতে তুমি ক'লাটো দি আঁকি ললা আঁকি লৈ পেলাই এই ক'লাটো দি আকাৰ লগে লগে তুমি পাহ কিতাতো কোলাত
কোলাটোুৰ অ
অ ব্যৱহাৰ কৰিছা গতিকে তাত তুমি এ সেইখিনি দি এই লিকুইড খিনি দি ললে ইটোৰপা সিটোলে
বৈ বাগৰি নাযায় এনেই নিদিলেতো একে বৈ আহিব
তাৰপিছত ইটো চাইডে তোহত ঠাৰিডালত তুমি বেলেগ এটা ৰং দিছা চা সেইটোও ধুনীয়াকে থাকি গৈছে জেগাখিন তাৰপছত অকমান থৈ দিলে অকু কাই যাবগে
শুকাই যাব অ
অ আৰু তাত যদি কোনোবাই বালিচন্দা দিব বিচাৰে বালিচন্দা দি দিব
উম মানে বেছি সময়ো নালাগে আৰু
নে নেলাগে তুমি মানে এখন ছবি তুমি এ মানে দুঘন্টা তিনি ঘন্টাত ভালকে লাগিলে শেষ কৰি দিব পাৰা
অহ
সেনেকুৱা
একেবাৰে যে এখনন আকোতে দুই তিন দিন লাগিব তেনেকুৱা কথা
এ তেনেকুৱা নহয় মানে তুমি যদি ভালকে চেষ্টা। এটা কৰি আহিব পা তেনেহলে অকমান সময় লাগে কিন্তু এনেই বেছি সময় নালাগে মানে। আৰু অকমান অচাফা চাফা আৰু অকমান মনোযোগ। লোৱা আকিব লাগে তেওঁ মানে ভাল হয় মানে।
এনে ওপৰা ওপৰিকে আঁকি থলেও বেয়া হব।
অ বেয়া হব তুমিতো কাৰণ সেইখন হয়তো তুমি কাৰোবাক দিবা নহ'লে তুমি নিজৰ ঘৰত লগাবা অ নিজে সজাই লগাবা গতিকে সজাই থোৱা বস্তু তুমি আৰু একেবাৰে হাবু জাবুকে আঁকিলে নহব নহয় ভালকে আঁকিব লাগিব অ আৰু এনেওতো মাজে সময়ে এনেই থকা যায়েই ন।
উম
এনেই আৰু ঘৰত লগ পট কৰি থকাত সেই তেনেকুৱা কিবা এটা কৰি থকাই ভাল উ আহ সিদিনাখন কিন্তু মই মোবাইলত আৰু এটা দেখিছো ডাঙৰ ডাঠ গ্লাছ থন লৈ। এনেকুৱা একদম এডালে মানে টঙনিয়ে টঙনিয়ে মানে গ্লাছটো ভাঙি দিয়ে। ঘুৰি কৰি একেবাৰে ভাং খাই নাযায় মানে ডাঙৰ গ্লাছ যে। অকমান মানে। গ্লাছ উপৰটো মানে ভাঙি যোৱা নিচা ন নহয় অ', অ', অ', সেইটো মোৰ ভাল লাগিছে কিন্তু ততয়ে দেখি সেইটো কিন্তু মই কৰি পোৱা নাই। কিন্তু মইটো
আকৌ আমি অলপ টঙনিয়াই দিবলৈ ভয় লাগে নহয় কিবা কাৰণত গোটেই গ্লাছখনন ভাগি যাও বোলে অ',
টঙনিয়া বেছি জোৰ চও নহব মানে লাহে লাহে অলপ অলপ আৰু সেই গ্লাছখনন মোৰ মতে ডাঠ গ্লাচ হয়।
ডাঠ গ্লাছ হব এয়া গ্লাছ হলেতটো অকনমান টঙনিয়াই দিলে ফাটি ফাটি ভাঙিয়ে যাব।
অ আপুনি জানানে আমাক খুৰী মানে এই যে এ হেৰি এই তেওঁলোকৰ পৌৰ্টিকত য'ত মানে মানুহে আলহী আহিলে বহে জে পৌৰ্টিকত মানে এই এ মাজত যোনখন গ্লাছ টেবুলৰ গ্লাছ থাকে তেবুল তহঁতৰ গ্লাছ এখন লগাই থোৱা আছে মই মানে কিবা এটা কথাত মই কোনোবাই এনেকে হেৰি ঠেলা মাৰ নিচিনা লাগিলে মই অকণ পুৰি তাতে বহি দিয়াৰ নিচিনা হল ভাঙি পেলাইটো। সোমাই গ'ল ন বাৰুকে গায়ে পাই নোসোমালে গ্লাছ হয়
কাটি কটা নাই
বাৰু কে নাকাটিলে মানে গ্লাছ খন ভাঙি পাৰিলে অ ভাইকত ভাগ্যয় যে বহুত ভাল ওপৰলৈকে যদি গ্লাছখন তেনেকে থাকাহেঁতেনো মই মানু জনী সোমাই গলো হেতেন গলাছখনৰ ভিতৰত তাকো মোৰ খুড়া ছোৱালীজনী মোৰ কোচত আছিলে মানে কোনোবাই ঠেলা মোৱাৰ নিচিনা তাইক মই ধৰি আছিলো তাই মই গৈ পেলাই ধমকে পৰিলো তাই মোৰ কোছতে আছিলে অ তুই যদি হ'ল ইফালৰ পৰা সিফালেটো ফুটা হৈ ওলাই যো না হেতেন কি হলতে হাতে ভৰিৰে সোমাই অ মানে কিছুমান যে হয় আৰু গতিকে তেনেকুৱা সেইখনতো বহুত দাঁঠ গলা
অ তথাপিও ভয় ভয় লাগে ন আৰু জনা মানুহ বিলাকে হেৰি কৰিব
উম তাকে তুমি এতিয়া হেৰি কৰিলে চাবা এইটোক কি বুলি কয় মোক সুধিবা উম ঠিক আছে দিয়া মোৰ মানে অকনমান কাম কৰো
অ ঠিক ঠিক আছে দিয়া